খ খুনী শুনা পাইছা নে?
অ, শুনিছো, তুমি শুনিছে নে?
হয় হয় শুনিছো, কি কৰি আছা?
এ, এনেই বহি আছো। তুমি কি কৰি আছা?
মইও এনে খোজকাঢ়ি আছো ৰ'বা, আজি বতৰটো ঠাণ্ডা ন? বাহিৰতে আছো অলপ।
হয় নেকি?
উম, বৰষুণে দি আছে, আজি বতৰটো দিনটোত।
সেনেকে। বৰষুণটো, আমাৰ ফালে বৰষুণ- নাই দিয়া এতিয়া।
অ' এতিয়া দিয়া নাই, মানে সন্ধিয়াৰ পৰা দি আছিল ন?
সন্ধিয়া দিছিলে হয়, সন্ধিয়া তোমাৰ দিলে ভালে সময় দিলে।
তিনি ঘন্টা মান দিছেএকে একেলগে, এ-ইয়াতেটো তিনি ঘন্টা মানে দিছে একেলগে।
জিকিছো বৰষুণত। বাহিৰত ওলাই গৈছিলো, ভালে ভালকে জিকিছো, অলপ আগতে আহি পাইছো।
অ', অ', বা, বাকী কিবা খালানে?
মাংস আনিছো, অলপ বনাইছো।
চিকেন। কিমান আনিছা, আ-আধা কিল' নে এক পোৱা?
এক পোৱা আনিছোঁ, অকলেনো কিমান খাম।
তাকেতো তুমি অকলে মানুহ ন? এক পোৱা কি- কিমান লৈছে পঞ্চাছ টকা?
এক পোৱা ষাঠি টকা।
ষাঠি টকা অ'।
দুশ চল্লিশ টকা কেজি।
মাংসৰ দাম কমিল নেকি? দুশ টু এইটটি আছিল চোন কাটা মাংসটো?
অ' আমাৰ ইয়াতে কমেই আছে অলপ।
চল্লিছ টকা কম, তাৰে পৰা আনিব লাগিব ৰ'বা।
অ, ভা ভালে কম এতিয়া বিশ টকা বাঢ়িছে আৰু বিশ টকা তোমাৰ কম আছে দুশ টকাকৈ দিয়ে।
উম, চল্লিশ টকা কম, তাতে মানে এক- কিলোত ল'লে দুশ চল্লিছ টকা, কটাটো
দুশ টকা।
মানে কটাটোৰ কথা কৈছোঁ, কটাটো এক কিলো ললে।
দুশ টকা।
দুশ টকা এক কিলো কটাটো ললে।
উম।
কি কোৱা, ক'ত পাই অ, তেনেকুৱা বস্তু?
উম আছে আমাৰ ইয়াতে বনাই কাটে।
অ, আচ্ছা বাকী কিবা খালা নে সন্ধিয়া?
সন্ধিয়া ব্ৰেড খাইছিলোঁ।
অকল ব্ৰেড নে, চাহৰ লগত?
চাহৰ লগত ব্ৰেড খাইছিলো।
আচ্ছা ঠিকে আছে, এ মই অলপ চাট খালো ৰ'বা।
চাট খালা?
চাট চাট দৈ বৰা দৈ বৰা দহি পৰা।
অ, হয় নেকি।
অ,
এ, অলপমান ওলাই গৈছিলো, সন্ধিয়া বৰষূণ দিয়া। মানে, অলপমান ৰখিছিল ন, বৰষুণ।
অ, অ,
তে, তেতিয়া ওলাই গৈছিলো, তেতিয়া মানে খাই আহিলো লগৰ এটাৰ লগত।
হয় নেকি, কি খালা?
দহি ভৰা খাই আহিলো, দহি বৰা চাট। দৈ বৰা চাছ, তু-তু-তুমি এনে চাট খাই পাইছানে?
খাইছে
কিয়, টেষ্টটো ভালেটো লাগে।
উম, ভাল নালাগে মোক।
হয়, নেকি?
উম, আগৰ পৰা মানে ইমান
ৱাই, ৱাই চাট খাই পাইছা ৱাই, ৱাই চাট।
অ, ৱাই, ৱাই চাটবোৰ খাই পাইছো। ভাল লাগে, তোমাৰ মিক্স কৰে, মিক্স বুলি কৰি ম উপ।
ৰাজঘৰত যে এখন যে দোকান আছে। লাল ভাণ্ডাৰ নে, চাট ভাণ্ডাৰ বুলি।
অ, অ, অ,
গৈছা নে তাতে?
উম, কোন খিনিত বা?
এই, ৰাজঘৰ তোমাৰ? ৰাজঘৰটো পাৰ কৰি মানে, ৰাজঘৰ টো পাৰ কৰি চাবা সৰু এটা গলিত আছে ত তুমি মোবাইলত আহ, মাৰিলে আহি যাব। চাট ভাণ্ডাৰ নে, লাল ভাণ্ডাৰ নাম আছিল চাগে।
অ, হোৱা নাই চাগে।
হ'ব বা তাৰে চাট ট্ৰাই কৰিবা, বাপৰে বাপ ভুট জলকীয়া দি বনাই, ফাটি যায়। তাতে বহুত চাট থাকে, আলু আল আলু চাট ৱাই, ৱাই চাট, পাপৰি চাট, বহুত চাট মানে এইটো ফে-ফেমাচ। দোকান হয়, যথেষ্ট ফেমাচ দোকান। তুমি, তুমি গৈছা নেকি চাগে।
নাই, গম নাপাওঁ।
মানে সৰু এটা গলি টাইপৰ আছে, কোনটো।
হয়, নেকি?
হয়, ট্ৰাই কৰিবাচোন। লাল চাট ভাডাৰ, লাল। নাম, লাল চাদ ভাণ্ডাৰ, মনত পৰিল।
কেনেকুৱা বনায়?
এ, বঢ়িয়া বনাই টেষ্টি লাগে, আৰু জালত তোমাৰ ফাটি যাব পুৰা, এনে জাল দিব ন, ভোট জলকীয়া দিয়ে ডাইৰেক্ট, ভোট জলকীয়া। মই দুই তাত, তাত, তাতে গ'লে মানে প্ৰথম দিন মানে লগৰ এটাৰ লগত গৈছিলো হা, মই গম নাপাওঁ, লগৰটোক কল এনে, এনে দোকান আছে। তই ৰাজঘৰৰ বোলে ব'ল, ট্ৰাই কৰি আহো। মই ট্ৰাই কৰা নাই, তই ট্ৰাই কৰিবি ব'ল। তাৰ পিছত ল'লো ৱাই ৱাই চাট ল'লো বা খাই কাৰণে টেষ্টি তিয়হ পালো নহয় আৰু জ্বলা বাপৰে বাপ দুই বটল পানী খাই দিছোঁ।
হৈ নিকি অ মই খো মই যোৱা নাই খোৱা নাই বাৰু তাৰে,
অ ট্ৰাই কৰি চাবাচোন। অ মানে বেছি বেছি দামো নহয় ত্ৰিশ টকা পঞ্চাশ টকা তেনেকুৱা।
হয় নেকি উম ট্ৰাই কৰিব লাগিছিল ট্ৰাই কৰাই নাই।
হয় হয়।
একবাৰ ট্ৰাই কৰিব লাগিছিল ৰ'বা।
মানে তুমি এনে চাদ যে খোৱা বুলি ক'লা, চাট যে খোৱা বুলি কোৱা ক'লা কোনটো চাট খাইছা পাপৰি চাট,
যি বনাইকে খাওঁ মই মিমি উৱাই উৱাই আনো।
অ মানে এইবিলাক অ অ অ,
ৰেদ চিলি আনো জল জিৰা আনো।
এইবিলাক কিন্তু বেছি টেষ্টি লাগে বেছি টেষ্টি লাগে।
অলপ পিঁয়াজ কাটো, পূৰা মিহিকে উম, পুৰা ৰেদ চিলি পুৰা দিওঁ আৰু জলজিৰা দিওঁ হাজমলা দিওঁ, টেঙা টেঙা জ্বলা জলা হৈজাই পুৰা। কিমান কিমান জলা এটো লাগে।
দোকানটোৰ কথা ক'লো এই দোকানটোত মানে বহুত দিনৰ, দোকানতো নাইনটিন কিমানতে খোলা মানে কেনে চাট বনাই ভাবা। মানুহ এনি টাইম ভৰ্তিয়ে হব ভৰ্তিয়ে হৈ থাকে।
হয়নি।
উম,
তাৰে মানুহ তাৰে মানুহ খাই চাগে ভালকে বনোৱা কাৰণে।
হয় ট্ৰাই কৰিবা চোন একদিন। ট্ৰাই কৰিবা ৰাজগড় ফালে গ'লে ট্ৰাই কৰিবা।
উম
ৰাজঘৰৰ ক'ত ক'ত আছে জানা। ৰাজঘৰ যে মানে ষ্টুডেণ্ট বুৰ যে আছে মানে আগত যে তোমাৰ। ফৰ্টি ফাইভ মিনিট যে আছিল কেফেটো।
হয় হয় হয়।
ফৰটি ফাইভ মিনিট ৰ কেফেৰ উল্টা চাইডে চাবা লাল চাট ভাণ্ডাৰ বুলি আছে। অপ'জিত চাইডে চাবা উম
এ-এ-এড্ৰেছ দিয়ে দিলো এতিয়া যাই কিনে খাবা আৰু পুৰা।
অ কেতিয়াবা খাম দিয়া।
অ অ।
এনেই,
বাকী আৰু আজি ক'ত ক'ত গ'লা।
আজি আমাৰ পানী অলপ ঘূৰিলো আৰু নাৰেংগীৰ পানী ঘূৰিলোঁ অলপ,
আচ্ছা মই তেনেকুৱাতো আজি যোৱাই নহল শুন, সন্ধিয়াই লগৰ লগত যাই কাৰণে চাট খাই আহিলো, দিনটো মানে বৰষুণতো আহে যায় আহে যায়। তাৰপিছত মই অলপ বৰষুণটো কমাতে গৈছিলোঁ ৰাতিপুৱা বৰষুণ যেতিয়া না নাছিলে। চুলি কাটিব গৈছিলো চুলি কাটি আহিলো আজি।
হয় নেকি? উম। মোৰো যাব মন আছিলে চুলি কাটিব। আজি আজি ৰবিবাৰ যোৱাই হোৱা নাই।
হয় হয়, বাকী তুমি ক'তবা ফুৰিব ফুৰিব যাবা নে? কালি বা
যাম।
আহ আহ এইটো সোমবাৰে শ্বিলং যাম বুলি ভাবিছিলো, পুৰা বানপানী হৈ আছে এতিয়া নাযাওঁ নেকি।
অ' নোজোৱাটোৱেই ভাল আজি বহুত বৰষুণ দিছে ন আৰু কৰ'বাত ফ ফচি গলে ত ৰাস্তাত ফচি গলে কালিও চাগে বৰষুণ দিব। মইটো মানে সামাজিক মাধ্যমত দেখাইছে ছিক্সটিন জুলাইলৈ বৰষুণ থাকিব।
হয় নেকি?
হয়।
অ দিবও পাৰে বৰষুণ বতৰ বেয়া হৈ আছে।
উম, মানে ই বৰষুণটো আজিলৈকে বৰষুণটো ক'তবা ক'তবা বানপানী কৰিছে আজিও একেবাৰে তিনিঘন্টা পুৰা দিছে। এতিয়াহে ৰখিছে অলপ।
অঁ। এতিয়া অলপ মানে বৰষুণ ৰৈছে হয় ঠিকে ক'লা।
বানপানীও বাঢ়িছে। বৰষুণৰ কাৰণে কিন কিনিয়া বৰষুণ তে বানপানী হৈ যায়, কি ক'বা।
অলপমান বৰষুণ হলে তিনি ঘণ্টা যদি বৰষুণ দি আছে এয়াত
অ চেছ গুৱাহাটী ডুবি যাব আধা।
মানে আমাৰ গলিৰ ৰাস্তা নোডুবে চাবাচোন মেইন ৰোড ডুবি যায়, কিন্তু গলিৰ ৰাস্তা নোডুবে চাবাচোন তুমি। গলিৰ ৰাস্তাৰ মানে নালাবোৰ বহুত ওখ ওখ কৰিছে আজি আজিকালি। হয় নে?
সেই এনেকুৱা হৈ থাকে হয় হৈ থাকে এনেকুৱা।
অঁ, উম মেইন ৰোড ডুবি যায় পুৰা।
গলিৰ ৰাস্তা নোডুবে। গলিৰ ৰাস্তা ডু ডু যদি ডুবিব লাগে গোটেই ৰাতি বৰষুণ দিব লাগিব গোটেই ৰাতি। তাৰ পিছত ডুবিব আমাৰ গলিতোতো এনেকুৱা গোটেই ৰাতি বৰষুণ দিব লাগিব তাৰ পিছত ডুবিব।
হয় নেকি, আমাৰতো অলপ বৰষুণতে বানপানী হৈ গৈছে।
এইটো উম তেনেকুৱাই
কিন কিনিয়া বৰষুণ হলেই
কি আজি হয় কি আজি মাংস ভাত খাবা ন
অ মাংস বনাইছে আজি মাংস দিয়ে খাম।
অ ঠিক আছে বাৰু হা তোমাৰ লগত কথা পাতি ভাল লাগিল
দিয়া ঠিক আছে দিয়া ধন্যবাদ
অ ৰাখিছো।
উম